হয়, নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
অ', ভালে আছে? মই মই মাত মাত্ৰ ভাত খাই উঠিলো।
উম।
অ', আপুনি ভাত খালে?
অ', মই ভাত খালোঁ।
অ'। ভাত আজি মাছৰ টেঙা দালি, আলু ভাজি সেয়ায়ে।
উম, ময়ো আজি বিৰিয়ানী খালো।
বিৰিয়ানী আচ্ছা, চিকেন বিৰিয়ানি।
অ', ঘৰতে বনাইছিলে আমাৰ। মায়ে এইটোৱে। তাৰপিছত
কিবা মই ভাবিছিলো আজি অলপ অনলাইন গেমৰ কথা পাতো, ছচিয়েল মিডিয়াৰ কথা পাতো। আপুনি কিবা গেম চেম গেম চেম খেলে নেকি আপুনি?
অ', মই খেলো মই খেলো মই বি জি এম আই বুলি যোনটো গেম আছে। এইটো মই খেলি আছো। কমচেকম আঠ বছৰ ধৰি মই খেলিয়ে আছো এইটো। প্ৰথমত পাবজি আছিলে, তাৰপিছত এইটো বি জি এম আই। তাতে গমে আমাৰ অসমৰ বহুত কেইটা টিম গৈছেও। তোমাৰ বি এম পি এছ এইবিলাক। টোৰ্নামেট
অ', গম-গম পাইছো এইটো মই মানে অনলাইন গেম মইো পাবজিটো চাওঁ খেলো আৰু এইটো বাহিৰৰ আমাৰ ভাল অসমৰ ল'ৰা ছোৱালীবিলাক গৈ আছে বা বাহিৰলৈ যেনেকে আমাৰ মই এটা ল'ৰাক চিনি পাও ঘৰৰ কাষতে থাকে সাৰংগ ডেকা বুলি।
অ', গম পাইছো অ' মই-মই চিনি পাওঁ সেইটো স্কাউটৰ-স্কাউটৰ টিমটোত খেলি আছিলে যে। এতিয়া ইট বিটত গৈছে। অ' এইটো চিনি পাওঁ চিনি পাওঁ। তো আমাৰ অসমৰ হয় আৰু এটা আৰু এজন আছিল যোনটো উম এতিয়া ৰিটায়াৰ হৈ গৈছে। অষ্ট্ৰিন এক্স বুলি ইয়াৰ মানে অ'। এই ই আমাৰ ইয়াৰে হয় গুৱাহাটীৰে হয়। ল'ৰাটো। সাৰাংগত আমাৰ ইয়াত তো ক'ৰবাত পঢ়ি আছে আমি গ'মেই পাওঁ চিনি পাওঁ ভালকে।
অ', অ', ভালে অসমৰ নামটো ওপৰলৈ যাই আছে লৈ যাই আছে। আৰু সিহঁতৰ অ', আমিও চেষ্টা কৰো অলপ মই মোৰ দাদাৰ লগত খেলো পইচা কামাব চেষ্টা কৰো। মানে আমি এইবিলাক অ' পইচা দি খেলিব লাগে ন মাজে মাজে পইচা জিকে যে।
অ', টুৰ্ণামেণ্ট জইন কৰিব লাগে জইন ফ্ৰিচ অ'।
এইবিলাক মানে বহুত মানে যদি যিটো আৰু কমচে কম এক ক'ৰৰ এনেকে এনেকে পইচা ভাগাব পাৰিম আমি চাৰিজনৰ মাজত ইমান পইচাৰ হয়।
অ' গ'ম পাইছো গ'ম পাইছো। তাতে বহুত কোৱালিফাইউল হৈ থাকে বহুত। তাৰপিছত আমাৰ গ'মেই পাইছে ৰিচেন্টলি আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰি আছে মানে। তোমাৰ অৰেং, উটন আৰু গদলাইক।
অহ, সিহঁতে আমাক হয় হয়, বিশ্ব বিশ্ব আমাৰ ইণ্ডিয়াত, এইটো বিশ্বকাপত যাব, তাতেই মানে খেলিব আৰু, অ', খেলিব আৰু চবেই। যদি ভাল, ভাল পজিচনত আহে।
উম উম, ভাল পইছা পাব আৰু আমাৰ ইণ্ডিয়াৰো নাম হ'ব বোলো।
হয়, ইণ্ডিয়াৰো নাম হ'ব।
অ', গেমত মানে, এইটো
এ আমাৰ আমি ঘৰৰ কাষতে ফিল্ড এখন এখন আছে, আমি মানে কভিডৰ সময়ত আৰু, আমি আমি মানে খেলা পাতিছিলো, এইটোৱেই, এই গেমৰ। বি জি এম আইত, তাৰপিছত আমি মানে পইচা জমালো চবেই, চবৰে পইচা মিলালো, তাৰ পিছত খেলাখন পাতিলো, বহুত ল'ৰা ছোৱালীক মানে মাতিছো, মানে উৎসাহ দি আহিব দিছো যে, খেলক আপুনি, পইচা পাব। আগতেও ভাল হ'ব, আপোনাৰ কাৰণে। আহিছিল বহুত ল'ৰা ছোৱালী, খেলিছে এনেকুৱা ভাল আৰু আমাৰ কাৰণে।
অ', আমাৰো মানে যোনটো ক্লাব আছে, ক্লাবত মানে ত' আমাৰ টুৰ্ণামেন্ট পাতিম আৰু, খেলা এটা বি জি এম আই আৰু আপোনাৰ মোবাইল লিজেণ্ড যোনটো গেম আছে, এইটো অনলাইন গেম। তো আমি ইয়া কৰিম, মানে খেলা এটা পাতিম ইয়াত।
অ', পাতিব লাগে, হয়।
আৰু বহুত কিবা কিবি খেলা হ'ব, কেৰম কেৰম বৰ্ড। তাৰপিছত চেছ, সেইবিলাকো হ'ব।
আজিকালি ল'ৰা ছোৱালীৰ, অ', আজিকালি ল'ৰা-ছোৱালীৰ খেলা- ধূলাতে বেছি নিচা ন'। ভাল এইটো, কিমান বহুত ভাল কাৰিয়াৰ আছে। যদি খোজে আৰু খেলিব বা ওপৰলৈকে যাব।
অ', যদি খেলিব, ভালকে খেলিব পাৰে, তেনেহ'লে সিহঁতে বহুত ডাঙৰ ডাঙৰ টিমতটো যাব পাৰিব, যেনেকে স্কাউটৰ টিম আছে। জানাই, আৰ এন টি এক্স।
এনে আপুনি, এনে আপুনি জানে ন'। কেইটামান, আহ, মানে ওপ ডাঙৰ ডাঙৰ অৰ্গেনাইজেচন আছে ওপৰত, এ যোনে মানুহক লয়। কেইটামান নাম মোক কওঁকচোন, মই মানে ভাইটিক কম।
আমাৰ অসমৰেই এটা আছে, অ', অসম অসম বুলি এটা এৰিয়া আছে, আ, তোমাৰ আপোনাৰ এইয়া কি কয় এইটো? অৰ্গেনাইজেচন। এটা আছে, মানে টিম এটা আছে, তাৰপিছত জান আমাৰ অসমত আৰু এটা আছে হ'ল, জাংলি বুলি, জাংলি এতিয়া বহুত দিন দেখা নাই, মানে আপুনি চচিয়েল মিডিয়াত মাৰি কিনে চাব লাগিব। জাংলি বুলি এটা আছে, তাত তাতেও ট্ৰাই কৰিব পাৰে, আৰু বহুত কিবা কিবি ওলাই আছে, আমাৰ মেঘালয়ৰ তাৰ পৰাও কৈ আছে মানে। গুৱাহাটীৰ পৰা প্লেয়াৰ মানে লৈ আছে, এ এ খে জোনে জোনে খেলিব পাৰে মানে, সিহঁতক তাৰ পিছত সিহঁতৰ নেক্স টো খেলা ষ্টাৰ্ট হ'ব মানে, এইটো উম, বি জি এম আই। ত' তাতে মানে ইহঁতক, তাতেই ল'ব মানে। তাতে মানে যাব পাৰিব মানে, কোৱালি- কোৱালিফিকেচন হৈ কিনে।
অ', ভালেই হৈছে, অলপ যদি ওপৰলৈকে যাব পাৰে।
উম, উম, উম।
আহ,
ত আমাৰ, আমাৰ। মানে এইটো খেলা আছে, এনেতো খেলিয়ে আছো মই বহুত দিনৰ পৰা খেলি আছো। তুমি কি খেলি আছা? তোমাৰ অ', আপোনাৰ তোমাৰ কি নিজৰ কি কয় কে-প্লেয়াৰ আছে নেকি?
হয়, হয় মই নিজৰ লগৰ আছে, লগৰ লগত খেলো আমি মানে। প্ৰত্যেক ৰবিবাৰে আমি খেলো বা ৰাতি হওঁক, এক ঘন্টাৰ বাবে হলেও আমি খেলো অলপ। ইজনে সিজন মানে ঠিক হব বিচাৰো আৰু মানে। টিম এটা বনাব খুজিছো আৰু চাৰিজনে। সেইটো আমি, আমি মানে যোৱা। যোৱা মাহত জুনত আৰু জুন মাহত। এ, এটা গুৱাহাটীত, গুৱাহাটীত এটা সেই হৈ গ'ল এখন প্ৰতিযোগিতা হৈ গ'ল, পাবজিৰ অ', তাতে। আমি গৈছিলোঁ। তাতে ইমান ভাল খেলিব নোৱাৰিলো, আমি ছয় নম্বৰ পজিচনত আহিছিলোঁ। তাৰপিছত আমি ছয় হাজাৰ মান পাইছিলো নেকি, তাৰ পিছত আমি ভাগাই ল'লো।
অ', ঠিকে আছে তে, মানে খেলি কেনেও যে কিবা এটা। পাইচা যে।
খেলি কিনেও পাইছো, এইটোৱে বিৰাটেই ভাল।
উম, উম, উম এইটো ভাল কথা এনেকে। তাৰ পিছত ইয়াৰ পৰা কেইদিন আজি নোৱাৰিলে কালি চাগে আৰু ভাল খেলিলে?
অ', আৰু যদি কাল-কালিৰ লৈকে যদি ভাল খেলো আমি আৰু ও ওপৰত যাব পাৰিম, ওপৰত, ওপৰতো যদি ভাল খেলি দিওঁ। আমাক এই ডাঙৰ, ডাঙৰ অৰ্গেনাইজেচন গদলাই। চ' সিহঁতে আমাক লৈ ল'ব পাৰে কি ঠিক।
অ', অ', অ' এইবিলাক লৈ লব পাৰিব, তাৰপিছত তোমাৰ আকৌ টিভিত দেখাব।
অ', টিভিত অ', আজি টিভিতো চলে এইবিলাক টিভিত চলে। তাৰপিছত টিভি-চিবিত চবে বহুত লাখ, লাখ কৰৰ, কৰৰ মানুহে আজি আজিকালি অনলাইন গেম বা পাবজি চাবজি চাই।
অ', আজিকালিতো আপুনি গমেই পাই চাগে, নেশচনেল গেম মানে আপোনাৰ এছিয়ান গেমছোতো। আপোনাৰ এইবিলাক সোমাই গৈছে। ই-ইস্পৰ্ট বিলাক আছে, এইবিলাক অ', এছিয়ান গেম। সোমাই গৈছে, এইবিলাক দেখাই থাকে টিভিতে দেখাই থাকে আজিকালি চবে মানে অ', আগতে মানে উম, গাৰ্জিয়ন বিলাক যোন বিলাক আমাৰ। ইয়া আছে ইিহতে খেলিব দিয়া নাছিলে, ভাবিছিলে এইটো! এনেকুৱা, এনেকুৱা মানে কয় এইবিলাক খেলিব নালাগে, এইবিলাক টাইম পাছ হয়। এনেকুৱা কৈছিলে। ত' এতিয়াতো চাই, চাই এছিয়ান গেমতো দি আছে, এইবিলাক মা দেউতাহতে চালে ভ অ', ইহঁতে তো খেলি আছিলে। এনেকুৱা, এনেকুৱা ত এইতিয়েই।
এনেকে দিব লাগে অলপ ল'ৰা ছোৱালীকো। দিব লাগে, চেষ্টা কৰিব দিব লাগে। তেতিয়াহলে আগুৱাই যাব।
অ', তেতিয়াই আগুৱাই যাব, সেইটোয়ে আৰু তুমি চিনি পোৱা নে? স্কাউটক, স্কাউট।
অ', স্কাউটক চিনি পাওঁ। ই বহুতে ভাল খেলিলে। খেলিছিল আৰু সি আৰু বহুত মানে অস অ', অসম বোলে আমাৰ ইণ্ডিয়াৰ নামো বহুত ওপৰলৈকে লৈ গৈছে। বাহিৰত মানে বহুত বাহিৰত মানে বহুত ফেমাছ তেঁও।
অ অ অ, ই বহুত ফেমাচ বাহিৰত মানে এই চাইনা জাপান এইবিলাকতো বহুত মানে নাম পি চি এল বুলি এটা আছে চাইনাত খেলে। পি অ' এনেকে কিবা এটা হ'ব। তাতেও মানে বহুত নাম কামাইছে সেইকাৰণে মানে চবে চিনি পায় ইয়াক।
অ অ অ।
ইয়াৰ উম, এইটো গেমে দিয়ে মানে বহুত পইচা কামাইছে। অ অ অ, নিজৰ এটা অৰ্গ চলাই আছে।
পইচা কামৰ কাৰণে সি নিজৰ এটা ডাঙৰ অৰ্গেনাইজেচ চন চলাই আছে। তাৰপিছত নিজৰ নিজৰ প্লেয়াৰক পইচা দি আছে, দৰমহা দি আছে। বহুত এটাত দৰমহাই একজনৰ দৰমহাই চোন দেৰ লাখ দুই লাখৰ পৰা আৰম্ভণি হয়।
অ অ অ, এক লাখ, দেৰ লাখ, দুই লাখ অ', সৰু সৰু উ যোনবিলাক খেলাৰী আছে সিহঁতৰে দৰমহা পঞ্চাশ হাজাৰৰ পৰা ষ্টাৰ্ট হয়।
অ, এইটোৱে খুবেই ভাল হয় এইটোৱে। এনেকে খেলিব লাগে আৰু চবৰে যাতে পায় আৰু।
অ', এইটোৱে আমিও যাতে ময়ো খেলি ট্ৰাই কৰি আছোঁ।
অ', অ অ অ, ভালে। অ, দিয়ক আজিৰ কাৰণে হ'ব। বেলেগ কেতিয়াবা কথা পাতিম। হয় দিয়ক ধন্যবাদ।